তো, অহ।
কি কৰিছা?
এয়া অকমান আজৰি পাই চাহ একাপ খাওঁ বলোঁ।
অহ, চা খোৱা সময় হৈছে এইখিনি সময়ত চব প্ৰায় মানুহে ন আমাৰ। অসমীয়া আৰু। এইখিনি সময়ত আজৰি
আজৰি-বিজৰি হৈ চাহ একাপ খালে ভাল লাগে, উম।
ময়ো খাওঁ।
অ'।
অ', গালি পাৰে মোক চবেই, গাখীৰ চাহ সপা বেছি খাওঁ যে।
অ', গেছ হয়, এ তথাপিতো এৰিব মন নাযায়।
খালেহে মুৰ বিখ কালি খাব নেপালো। কাৰণে মূৰ বিষাইছে মোৰ কালি।
অ', অভ্যাস যে।
অ', আচলতে সঁচা কথা কিন্তু। অ', মোক কালি মানে বান্ধৱীজনী ফোন কৰিছে হা উম, কৈছে হেৰি মোক মই কৈছে তুমি খুব চাহ খোৱা ন' মোক তাই গালি পাৰিছে মানে। এই মই বোৰো খাওঁ কানিয়া আকৌ আমাৰ গোই খোপা যে এনেকে ক'লো। তাহাঁতে মানে ৰাতিপুৱা একাপ লাল চাহ খাব। তাপিছত এঘাৰটামান বজাত বোলে একাপ গাখীৰ খিচাহ খাব গুটি ভাজি খাই লৈ খাই পেলাই একদম ভাটিবেলা একো নাখাই ফল খাই একে ৰাতি যেতিয়া ভাত বনাব যাব তেতিয়াহে বোলে সন্ধ্যা মানে সন্ধ্যা সন্ধিয়া টাইমতটোত আৰু চাহ বোলে তেতিয়াহে খাই মোৰো তিনি কাপতে আমাৰ বো চব কানিয়া তাই জানে যে। এইটো কথা। এ তাই মোক কৈছে হা এ কৈছে বোলে হেৰি ময়ো খাওঁ জানা মই বোলে গাখীৰ চাহকাপ যদি সেইখিনি সময় নাখাওঁ মূৰ বিষাই। উ, মোৰ মানো সঁচা কথা কৈছে মই প্ৰমাণ চালো নহয় মোক মানে ডাক্তৰে এবাৰ গালি পাৰিলে তুমি গাখীৰ চাহটো বন্ধ কৰা। মানে কিবা প্ৰব্লেম হৈছিলে তাৰপিছত বোলে বন্ধ কৰি চালে। মূৰৰ বিষত বোলে থাকিব নোৱাৰে।
অ', তাকেই, মানে প্ৰতিটো কামে অ', প্ৰতিদিনাই কৰি যোৱাৰ লগে লগে সেইটো অভ্যাস হৈ যায় আমি এতিয়া, ৰাতিপুৱা মানে কি হয়, কাম খিনিয়ে চাবাচোন বাৰু তুমি, এইটো কামৰ পিছত সেত সেইটো কাম, মানে অট'মেটিক নিজেই আহি যায়। চাবাচোন ঘৰ চৰ যাও দি, চাফা কৰি বিচনা পত প্ৰথম বিচননাকেইখন পাৰি কোবাই কিলাই বিচনাকেইখন পাৰি তাৰ পিছত ইটো কৈ সিটো কৈ উম। কামটো তেনেকে হৈ যায় গে। ভাবা নাযায় এইটো কৰিম বু বুলি কিন্তু, তেনেকেই হৈ যায়গে।
হ'লেও যে অভ্যাসৰ কাৰণে চোৱাচোন অথচ ডাক্তৰেও কয় গাখীৰ চা চাহটো বেয়া। কিন্তু, গাখীৰ চাহ খালে মূৰৰ বিষ ভাল হয় ন'।
সেইটো অভ্যাস উম।
কিন্তু মোৰ অভিজ্ঞতা আছে নহয়।
অ', মাইগ্ৰেন প্ৰ'ব্লেম ন'।
অহ' এক্সাৰচাইজ ক কৰো জানানে। এই যে অনু-অনু উম, কি কয় এইটো অনুলোম নিলুম নে এটা নাকেদি উশাহ লৈ এটা নাকে যে এৰি দিয়ে এৰি দিয়ে। অ'- মই জানানে আমাৰ দাদা এজনৰ মানে উম, তাৰ পিছতে মাজত হেৰি হৈছিলে এইটো ভৰি এটা দি এটা তাইৰ মানে ভৰি এটা বিষ হৈছিলে। তোৰ নাভৰ চাকতে চোন মই মানে মোৰ লগত ফোনত ফোনতে কথা পাতিলে পাতোতে তাৰপৰা মই বোলো তই এটা কাম ক'ৰচোন। দাদা হয় আৰু মানে জেঠাইৰ ল'ৰা তই এটা কাম কৰ মই লগতে গ ফোনত চাৰ্জ কৰি পেলাই মই আকৌ কিয় চাৰ্জ কৰিলো তোমাক কম ৰ'বা চাৰ্জ কৰি পেলাই তাৰ মানে তাক মই দিলো আৰু এনেকে এইটো কিহৰ কাৰণে হৈছে চালো। চাই মানে ইংলিছত থাকে হেৰিখিনি মানে সেইকেইটা এক্সাৰচাইজ বহুত ভাল সেইটো এপছত দিয়াখিনি। তাৰপিছত মই চাই পেলাই তাক কৰিব দিলো তাৰ ভৰি বিষটো ভাল হ'ল জানানে।
অ'।
এজনী এবাৰ মানে দেউতাকৰ হেৰি হৈছিলে, এই যে প্ৰষ্টেট বুলি কয়, পেচাবৰ যে এটা বেমাৰ থাকে ন? উম, মতা মানুহৰ বেছিকৈ হয়, পেচ চাবৰ‌ নলীত
অ' সেটো কিনো মানে মই সেটো বুজি নাপাওঁ, সেইটো আমাৰ দেত তাও কিবা এটা বুলি
অ' সেইটো মানে পেচাবটো কিছুমানৰ, অ' ধৰা মতা মানুহৰ, কিছুমানৰ কম কমকৈ পেচাবটো মানে পৰে বা কিছুমানে পেচাব কৰা সময়ত অলপ বিষ অনুভৱ কৰে, কেতিয়াবা পাথৰ থাকে পেচাবৰ নলীত, বা বিভিন্ন কাৰণত হয় বাৰু সেইটো
অ', অ।
তৰ মান দেউতাকক হেৰিলে নিব সেটো কি কয়, এই দিল্লীত এখন মেক্স বুলি বহুত, মানে বহুত হেৰি আৰু, এ বহুত দামী, বহুত টকা পইচা লয় সেইখন নাৰ্ছিং হোম
অ', অ'।
তালৈ নিব তাত উম, আলোচনা কৰিলে তাপা মানুহ দুগৰাকীয়ে তাপিছত আৰু মোক মানে মই ফোন কৰোতে ক'লে দেউতা এনেকা এনেকুৱা ভাল নাই মোৰ মা ঘৰলৈ আহিছো এনেকৈ। তাক মল কি তেখেতৰ এনেকে কলোঁ টকা পইচা এনেকুৱা এনেকুৱা ক'লে তাপা মইয়ে বেয়া লাগিছে মেস্কত নিব ইমান টকা পইচা লাগিব অৱশ্যে মানুহ ঘৰ টকা পইচা থকা মানুহ হ'লেও মানে ভাবিছো কিবা অপাৰেচন নকৰাকে যদি মানে কাৰোবাক কিবা এটা উপকাৰ কৰিব পাৰিলে ভাল লাগে। কিয় নাজানো মানে তাৰপিছতে মই মানে কি কৰিলো মই লগতে গুগলত চাৰ্চ কৰি মই চালো নহয় জানানে। তাচতে মানে সেই এপচটোতে তাৰপিছতে চাই পেলাই মই এটা, পালোঁ পাই পেলাই মই বৌগৰাকীক মানে হোৱাটছএপতে দিলোঁ আৰু এইটো কৰি চাব দিবচোন তেখেতক যাক বাৰু ডক্টৰ তালে কৰি চাবলৈ দিব এবাৰ এক্সাৰচাইজতো বহুত বেমাৰ ভাল হয় উলেও গ'ল তাৰপাছতে তাতে ডক্টৰে কিবা মেডিচিন দিলে অপাৰেচন বোলে নকৰিলে তাৰপিছত তাতো বোলে কিবা কিবি শিকাই দিছে তাৰিপাছতে মই দিয়া মানে মই যে তেখেতৰ জীয়েকক দিয়া মানে সেই বৌগৰাকীক দিয়ে আৰু মানে একতাৰ চাইজটো তেখেতে কৰিবলৈ দিলে মোক অলপতে ফোন কৈছে আমাৰ দেউতা মই মানে মোক ফোন কৰোতে ক'লো আৰু আপোনাৰ দেউতাৰ কেনেকুৱা এতিয়া কৈছে জানাত তুমি যে দিছিলা এক্সাৰচাইজ কেইটা কৰি থাকে দেউতাই আৰু সেইকেইটা কৰি বহুত আৰাম পাইছে এতিয়া মানে অপাৰচনটো নকৰিলে? মই তাকে ভাবিছো উম উম আচলতে কি জানা কিছুমান বেমাৰ হেৰি হয়, এ মানে এক্সাৰচাইজতো ভাল হয় মোৰ এতিয়া মাথা বিষটো, আগৰ মাথা বিষ নাইতো মূৰৰ বিষটো যিটো, আগতেতো বহুত বহুত বেছি মূৰৰ বিষ হয় মাইগ্ৰেেইনৰ মূৰৰ বিষ মই এতিয়া সেই এক্সাৰচাইজটো কৰোতে ৰাতি শোৱাৰ সময়ত এবাৰ কৰো মানে বিচনালৈ যোৱা সময়ত মানে এবাৰ মানে বেছি নহয় আৰু তিনি চাৰি মিনিটমান কৰোঁ আকৌ ৰাতিপুৱা উঠি লৈ পেলাই উঠি আহি পেলাই আকৌ এবাৰ মই বহি লৈ পেলাই সেইটো কৰো মানে ৰাতি
এ এবাৰ যে হেৰি কয় দীঘল যে উশাহটো টানি
এটা নাকে, অ নহয় টানাকে তুমি এনেকে বুৰা অ অ অ বুজিছোঁ
উম উম
সেইটো কিন্তু ভাল হয় আৰু মোৰ মামাৰ ল'ৰা এটা হওঁতে মাজতে সি মাথা বিষ একদম বমি চমি কৰি দিয়ে, মই তাক কলো আৰু। মানে দুদিনমান এনেকে কৰোতে ভাল পালো মই ৰাতি ৰাতি মোৰ মানে দুটা তিনটা মান বজাৰ পৰা মূৰ বিষায় মোৰ নাইকিয়া হৈ গ'ল তাৰপিছত এ সি কৰিলে সি বোলে আৰাম পাইছিলে তাৰপিছত সি এতিয়া সময় নোপোৱা কাৰণে কৰিব নোৱাৰে মানে, আচলতে কি জানা সময়তো
নিজে উলিয়াই লব লাগিব উম
কোনেও আৰু সময়তো বোলে মই এডাল সময় এক্সট্ৰাকে ওলাব নহয় নিজে তাৰ মাজতে মানে কি কয়, আগতে মা হত আমাৰ আইতাহঁতে কয় ফাঁকত ফাঁক মাৰি চেগ বুজিব লাগিব এনেকে কয়।
উম, অ তাকেইেতো সময়তো নিজৰ সম নিজৰ কাৰণে নিজে অকণ সময় উলিয়াব লাগিব উম
সেয়া ৰেগুলাৰ কৰিলে হে হব
এইৰ দেএতাকৰ মানে মাজে মাজে মূৰটো বিষাই থাকে।
উম
মাজে মাজে মানে কি হয় এই, সন্ধিয়া সময়ত মানে খুব গৰম কৰিলে মানে বহুত ঘামে
অঅহহ
বহুত ঘামে যে সন্ধিয়া সময়ত যদি গা ধুই নিদিয়ে মূৰ চুৰ ধুই যদি নিদিয়ে
উম
তেতিয়া মানে আজি এতিয়া ৰ'দ দিছে নহয় আজি যদি গা চা মৌ চু ধুই নিদিয়ে সন্ধিয়া সময়ত খুব মৰ বিষাব
অ সেইটো মানে অৱসাদ বেছি অৱসাদ হলে মানে খুব ভাগৰুৱা হলে কেতিয়াবা সেইটো কাৰণে হয় তাৰপিছতে মাইগ্ৰেইনটো মানে কি উ ধৰা খান্দানত যদি কাৰোবাৰ মূৰৰ বিষ আছে তেতিয়া হয় অভাৰ গেছ চলে হয় এ তাৰপিছতে অ এ চাইনাচৰ প্ৰব্লেম থাকিলে হয় এই গোটেইখিনিকে সাঙুৰি মানে মাইগ্ৰেইনৰ মূুৰ বিষ বুলি কয় মোৰ মানে গোটেইকেইটাই প পৰি়ছে আমাৰ মাৰ আছে মূৰবিষ এটা তাৰপিছতে মোক গেছ হয় খুব গেছ হয় তাৰপিছত তেনেকোৱা মানে মোৰ সেই গোটেই কেইটা পৰিছে যে মই সেইকাৰণে মানে মাইগ্ৰেনৰ সেই এক্সাৰচাইজ কেইটা কৰো যে মাজে মাজে।
অ'
অলপ দিন নকৰিলে কিন্তু আহিই যায় মাথা বিষটো।
তাকে, ময়ো আজিৰ পৰা কৰিবলৈ দি ক লাগিব।
বেছি সময় নহয় - নহয়, তিনি চাৰি মিনিট পাঁচ মিনিট যিমান পাৰে আৰু। বেছি কৰিব পাৰিলেটো ভাল কথা। কিন্তু মিনিমাম ধৰা তিনি চাৰি মিনিটৰ তলত কৰিব নিদিবা আৰু সেইখিনি সময় একো কথা নহয় ন।
অহ ', উম',
আৰু সহজ তেনেই ব্যায়ামটো। নহয় জানো তুমি, সহজ নিয়ম তেনেই এইটো। টো বেছি কষ্ট অনুভৱ নহয় ন?
উমম।
শুনিবাচুন
তাকে হেৰিই মানে বেছি গৰম পোৱা দিনাখন কয় মই বেছি ঘামিছো কাৰণে মূৰটো বিষাইছে নেকি?
অহ ',
গোটে কাপো গেঞ্জী, চাৰ্ট গোটে তিতি যায়। ইমান ঘামে।
হেই বেছি মানে হেঁচা পৰিলে দেহত বা মনত বা তেনেকোৱা শৰীৰত বা মনত বা তেনেকোৱা হয়।
প্ৰেচাৰটো হাই নহয়।
প্ৰেছাৰো হাই ন।
উম। ইটোও খাব নোৱাই হাই প্ৰেছা-
দিকদাৰ - দিকদাৰ, আমাৰ ঘৰতটো গোটেই সোপাৰে হাই। গম পোৱা। হাই প্ৰেছাৰতটো বৰ দিগদাৰ অ',
দিগদাৰ উম',
ল' হৈ থাকিলে তেওঁ ধৰা উম ', ইটো সিটো বা ভাল মাছ চাছ মাংস চাংস ক হেইবোৰ।
খাব পাৰে। এতিয়া ভাল বস্তুও একো খাব নোৱাৰে।
এয়া গাখীৰ খাব নোৱাৰি।
অ ', নোৱাৰে, মিঠাই খাব নোৱাৰে গোলা-চোলা খাব নোৱাৰে নহয়। অ', ছাগলী মাংস কিন্তু এতিয়া খাবলৈ এই যিমানে নহক আমি চবেই খাম চ
এ', কিহৰ নহয়। কিয় নহয় ভাল লাগে। মইতো ভাল পাওঁ ছাগলী মাংস
অ' তাকে অকমান দিও বেছি নিদিও অকমান দিও আ- অ। কিন্তু হেই দাইল অকনো বনাই আকৌ নহৌ- চহৌ তেনেকে
উম্ তাই ৰহুণটো সৰুকৈ দিব লাগিছিল। ছাগলী মাংসত। এই তেতিয়া মানে অলপ ক্ষতিটো হেৰিটোক কম হয় আৰু অ গোটাই থলেও ভাল লাগে ন?
অ গোটাই গোট, তাৰেও তিনটামান দি দিওঁ তেওঁৰ কাৰণে। তাৰ পিছত আকৌ অ আমিও মানে অ কেঁচাইও মই খুৱাই দিওঁ যদি ছাগলী মাংস আনিলে। কেঁচাইও খুৱাওঁ। ভালে থাকক বুলিয়েই।
কেঁচা খাব লাগে কিন্তু। হেৰিয় কাৰণে আৰু বহুত কাৰণত ভালে এণ্টি অ- অক্সিডেণ্ট তাৰপিছতে ব্লাডটো মানে হেৰি কৰে আৰু। উম্ ভাল ভাল সেইকাৰণে প্ৰেছাৰত খায়। আৰু গেছতো খাই গেছ ভাল হয় ন মানুহে। কৈ যে গেছ উঠিলে তামুল খাই দিয়ে। অকণ বৌতিপ। পেলাই নিমখ অকনৰ লগত। আমাৰ যিবিলাক ঘৰু আৰ্হি ঔ ষধ সেইবিলাকেটো আগৰ আইতাহঁতে আমাৰ যে মানে আমাৰ আইতা এজনী আছে উম্ শৌচ কৰিলেও হেৰি নকৰে মধুৰিআমৰ পাত কিবা আনি অ জামুৰ চাল ক'লা জামু সেই আৰু এইটোতো সৰ্বগুণীয়া আৰু মানে মধুৰিআমৰ পাত হওক তুলসী হওঁক, কলা জামুৰ চাল হওঁক এইবিলাক বস্তু ভালেই বহুত গুণাগুণ থকা ব
উম্।
তাকে।
আমি হে অকণমান কিবা এটা হলে মেডিচিনৰ
মেডিচিন, এই মেডিচিনবোৰ খাই থাকিলে কি হ'ব থমাইহে ৰাখে।
থমাই ৰাখে এইবিলাক ছাইড এফেক্টো থাকে ন?
উম্।
এইয়াই, বাৰু ঠিক আছে। দিয়া বহুত কথা পাতিলো ন'?
অহ অহ ঠিক আছে, অহ।